কি কৰি আছ?
এ নে তহতে ভাত খালি না?
খাইছো, অকমান আগতে খালোং দে।
ভাত কি দি খালি সেইটো ক।
দাইল ভাত, দাইল ভাত খাইচোং।
পঠালি কো মোৰাই খাই দিলো।
আজি মিস্ত্ৰী আহিছিল।
ই আমাৰ মিস্ত্ৰী কেইটাৰ কথা নকবি আও। আমাৰ মিস্ত্ৰী কেইটা একদম পইচাহে নাই আমাৰ ৰুটি দা পুৱা ইষ্টাৰ্ন দা মিস্ত্ৰী হয়।
এ ৰ কথা এটা সুধো। মিস্ত্ৰী কেইটা কি ৰাতিপুৱা কিমান টাইমত আহে অ
এই বেলেগৰ মিস্ত্ৰীয়ে হেৰিতাত আহে সা, নটাত আহে আমাৰ মিস্ত্ৰীয়ে আকৌ হে আহে সাতটা, আঠটাতে আহে। ঘৰত কলেও মলেও পৰি থাকে।
অ চোন আমাৰ ঘৰত যেতিয়া মিস্ত্ৰী লগাইছো ন চাৰে আঠটাত আহে। সদায় সিহঁক মোক সুধিলোঁ কয় আমাক কামৰ সময় নটা বাজিতহে। আমি ইমান সোনকালে নাহো নহয়। মই বোলোঁ কিয়া তহঁতে তত চাৰিটা বজাত গুচিয়ে যাগৈ। কেই ঘন্টা কাম কৰ, চাৰিটা আগতে কেতিয়াবা গুচি গুচি যাগৈ কিহ ৰ কাৰণে ইমান কম সময় কাম কৰ যে? মাক সুধিছো দে তাৰপিছত সিহঁতে মানে অকমান বেয়া পাইছে। মই মানে টান টানকে কলো যে।
এ যা পালি পাবা দি। মিস্ত্ৰী অভাৱ নাই যা।
সিহঁতক মানে দুপৰীয়া আহাৰ দিয়া নে না নিজে নি
দিনে ৰাতিপুৱা গাখীৰ তাৰপিছত আকৌ জলপান, চিৰা, মুড়ি, বিস্কুট যি থাকে তাকে দিং।
তাৰপিছত সেইটো দিম, তাৰপিছত আৰু কি দিম জান এই কেতিয়াবা আকৌ কৰাই গুৰি দিং, ভাপত দিয়া পিঠা বনাই ডিং আ যি মন যায় তাকে ডিং। মুঠতে খাব ই লাগিব। সিহঁতেও খাই, ময়ো দিম বাৰু।
উম। অ।
আমাৰ মিস্ত্ৰী কেইটা মস্ত লোভীয়া তামাম বস্তু খাই।
ময়ে ভাত বনাই নিদিওঁ নহয়। কিয় মই এটা। সিহঁতক কৈছো দিনতে মই কাম দিওঁতে মই ঠিক কৰি লৈছো মই। ভাত দিবা নোৱাৰম দুপৰীয়া অ নিজৰ কিন্তু আ ভাত আনিব লাগিব। সেইকাৰণে মই পঞ্চাশ টকা এহতক ধৰি দিছো দিনটো খোৱা বোৱা কাৰণত। সিহতক মোৰ সময় নাই আৰু মই ইমান যোগান দি থাকিব নো তে এবাৰ মানে চাহ বনাই দি আৰু দুপৰীয়া। মনতটো বেয়া লাগে যে ফাটি পেলাই আবাৰ বনাই দিম। মতে। এতিয়া মই কামথিং কৰওঁতে মই কৈ লৈছোঁ যে বেয়া নাপাবি কিন্তু মই দিবা নওঁ দুবাৰ। ভাত বনাই দুপৰীয়া মই নিজৰ কাম কৰিম ন তহঁতক মই ভাত ৰান্ধি খুৱাম। সিহতে হ'ব বুলি কৈছে পাৰ পিছত আমাক খোৱা বোৱাত পঞ্চাশ টকা ধৰি দিলেই হব বুলি। যোগালীকে মিস্ত্ৰীিকে মই সমানে ধৰি দিছোঁ।
উম।
দিগদাৰ লাগে ভাত বনোৱাটো এতিয়া তাতে ইমান। গৰম এই গৰমত ভাত ৰন্ধাই খোৱাতটো সেতঁৰ কাৰণে আমাৰ কাৰণে বিৰাট দিগদাৰ। সিহঁতটো কাম কৰা মানুহ কৰিবই আকৌ চিন্তা কৰিলোঁ টিফিন লৈ আহিবি। মই দুপৰীয়া এ এঘাৰটা বজাতে এবাৰ চাহ বনাই দিম। আকৌ তিনটা বজাত এবাৰ বনাই দিম। মই মোক মাজত বিচাৰি নাথাকিবি বুলি কৈছোঁ মই।
উম উম।
কচোন ক।
আমাৰ মিস্ত্ৰীগিটা আকৌ ভাল দে, আমাৰ নাচিব দা নিজৰ মতে কৰে। ৰুমটো লৈ ৰখা কাম হোৱাৰ পিছত ঝাড়ু দিবলে ধৰ গুচি যায়। বহুত ভাল সেই কেইটা।
চাহ লাগে।
হাঁহি মাতি থকা মিস্ত্ৰী।
তেনেকুৱাই লাগে।
যোগালীটো ভাল।
ভাল হ'লে ভালে দেচোন কিছুমান আছে হ'য় বস্তুকো নি। লৈ পেলাই বিক্ৰী কৰি দিয়ে মানে লৈ যায় গৈ। চব মিস্ত্ৰী একে নহয়তো প্ৰত্যেকেই বেলেগ বেলেগ। আৰু কামো কথা আছে হ'য় কম দামত বিচাৰিলে জানো চব। ওৱাল বেকা কৰি থৈ যায়।
অহ।
সেইটোতো মাৰাত্মক কথা।
তেতিয়াে এ ইটাও উঠে চিমেণ্ট বালিও উঠে। চব অকে।
আমাৰ এতিয়া কাম কৰিয়ে আছে মই উম। যোৱাকালি সিহঁতক বন্ধ দিছোঁ মই বোলো মই নাথাকি। থাকিম ক'বাত যাম তহঁতে নাহিবি। কৈছে ৰামনঙলে গৈছে দৰ্জা তালা মাৰি থৈ যাওঁক আমি কাম কৰি থাকিম। মই কলোঁ নালাগে দে আৰু এটা কথা তহঁতক মই দিছোঁ। থৈ যামে যেনিবা ত তাৰ পিছত কিবা নাইকিয় হ'লে, তহঁৰ যদি মই যদি তহঁতকে সন্দেহ কৰোঁ তেতিয়া। তেতিয়া তহঁতে কি কৰিবি। সিহঁতে কৈছে অ সেইটো ভাল। কথাই আপুনি কৈছে। নহ'লে আমিয়ে আকৌ দুখী হ'ব লাগিব। মই বোলো অ তহঁতক মই সেইকাৰণে নিদিওঁ। তহঁতে তহঁত মানে পিছত যাতে বদনামত নপৰ। মই একো নকম ঘৰৰ মতা মানুহে যদি গালি পাৰে তেতিয়া। কি ক কচোন ক কিবা কবি।
নাই তাতে বোলো শুনি আছোঁ। কিনো কৈ আছ বোলো শুনিব লাগিব হয়।
অ আৰু সকলো একেই নহয়। বটমাছ আছে আৰু কিছুমান বহুত ভাল আছে। ভাল খিনি ভালে হ'য় ভালত ভাল বুলিয়ে কব লাগিব। এতিয়া আৰু হেৰি মানে পবিতৰাত যোৱা কথা কৈছিলোঁ যে। যাব ন।
জানো এতিয়া কি হ'য়। আমি কিন্তু আগতে চাবা গলোৱে।
আমিও যাম বুলি ভাবিছোঁ হা এ। মানুহখিনিয়ে কৈ আছে যাওঁ যাওঁ, আমিও এতিয়া ভাবি আচো যাম দে এ অকমান। হয়
গৈ একো ভাল নাপাওঁ। ধৰক একো ভাল নাপাওঁ বেলেগে ভাল পালেও মই ধৰক ভাল পোৱা নাই। কেইটা।
এটা পিন্ধি য লাগে মস্তু এটা পিন্ধাই লৈ যোৱা ইমান ঠাণ্ডা ঠাইত জীয়াই থাকিব নোৱাৰে।
অ-।
থাকে বুলু।
এতিয়া কি কৰিবি যাবি না।
হে হে।
যোৱা হব নে নহ'ব--! পবিতৰাত।
নাযাওঁ -।
কিয়?
গৈ এলাহ লাগিছে।
গোটেই খোপা গলেো ভালে লাগিব গলে কলে দোৱাতকে গোটেই কেইটা একেলগে যাওঁ।
অ তাকেই টো বোলো।
কেনা যা।
উ
ব'ল একেলগে যাওঁ।
গৈ কেনে কি কৰিম গে?
খানা এটাকে খাম গোটেই বিলাকে একেলগে।
একো ভাল নালাগে পবিতৰাত।
মানি চম পবিত্ৰণ নোযোৱা। নহ'লে গৰম বন্ধত উম ল'ৰা ছোৱালী পৰীক্ষা চৰীক্ষা শেষ গোটেই খিনি লগ লাগি একেলগে। খানা খাওঁ খাবি না।
মোৰ ছোৱালী দুটা কৰ্মশালাত লৈ যাব লাগিব গৰম বন্ধত।
কৰ্মশালা কৰ্মশালাত কি শিকিব।
ঠিক ঠাক ঠিক ঠাক-।
বেয়া নহয় যাব লাগে দে।
উম মই কৈছ নে। ফাৰ্ষ্ট টাইম যাব লাগিব মই তাক কৈছোঁএই।
যাব লাগিব কাম কৰিব লাগিব-। তাহাঁতে আকৌ কৈছে কৈছে কিনে লাগে যাবা দেই। নাই মোৰ ছোৱালীজনীক শিকাব লাগিলে ল'ৰা ছোৱালী দুটাক শিকাব লগা মই সখিনি কৰিবাই লাগিব বুলি কৈছে মানুহে বে যি কয় কয় মানুহে বেয়া ভাবে ভাল ভাবে সিহঁতৰ কথা মুঠতে কৰিমেই -
হেল্ল'-
আহ শুনি আছো-
আজি যে একদম চাহৰ লগত যে একদম তটকা এখন খাই দিলো কি মজা লাগিছে হেই কটা বিস্কুটৰ কথা কৈছোঁ -
আহ কাটা বিস্কুতটো বজাৰৰ পৰা অনাটো ভাল নালাগে বিস্কুট বেকাৰীটোৰ পৰা আনিলে ভাল লাগে অকনমান খাই ভাল লাগে আজিকালি খোৱাই নাযায় কাটা বিস্কুটটো
উম
ভাল নালাগে যে ভালে নলগা হৈ গ'লগৈ আগত কটা বিজ বুলি কলে কিমান ভাল পাও পানী লৈ। চাহৰ লগত তিয়াই লৈ খালে কিমান ভাল লাগে। আজিকালি মানে কাটা বিস্কুট একদম ভাল নোপোৱা হলো
উম
এতিয়া কি কৰিবি যোৱা হ'ব না যোৱা হ'ব না
হা
যোৱা হ'ব না।
পাৰে ভাবি চাং ৰ যাং নে নাযাওঁ।
কালি ভাল লাগিব একেলগে।
সময়তো পাবা লাগিবই
কিয় নালাগিব।
তাকাই ঘৰত যিজনী যাই ছি গা লৈছো গাখীৰ ঠিক কৰিছোন গাই দিখোন কম কষ্ট হৈছে ঘাঁহ কাটিছো।
এদিন লোকক দি দিলেই হ'ল। মানুহ এটা ৰাখি দে এটা মানুহ ৰাখি দে ৰাখি দি লৈ। তেনেকে লৈ যাব পাৰিম নহয় একো নহয়। কোনোবা এটাক দি দে। এদিনৰ কাৰণে একো নহয় দে।
হে দিলুমেছে।
একো নহয় দে
হ'ব দে হ'ব দে।
লগ লগে লগে একেলগে যাওঁ গোটেই কেইটাই গৈ লৈ ভাল লাগিব।
হ পাকেই পহ দে।
কালিকে কাইলৈকে বাৰু কি কাম আছে কাইলৈ।
খালি চিন্তা পালে দিয়াহে।
পোৱালিকেইটা টিফিনত কি বনাই দিবি। হা টিফিনত কি বনাই দিবি?
উম
একো নিদিয়া।
নিদুঙে
পৰীক্ষা কানে
উম
আমাৰো আকৌ লৈ যায় সদায় লৈ যায় পৰীক্ষা হ'লেও লাগিব গালি পাৰিলেও নুশুনে তাকে চাই আছো দে যাবই লাগিব
উম